হেল্ল'! অ, কি কৰি আছা? এনেই আছোঁ, ক?
ভাত পানী খালি?
উম, খালো।
উম, ব্যস্ত নেকি বাৰু?
নাই নাই নাই, ক?
অহ নাই মানে, কথা এটাহে কাৰণে ফোন কৰিছিলো।
উম, কচোন?
তোৰ জন্মদিন কেতিয়ানো?
কিয়ানো? আম মোৰ জন্মদিন এবাৰে আহে। সেইটোতো চবৰে এবাৰে আহে বাৰু। সেই দিন টো মোৰ বাবে বহুতেই বিশেষ আৰু মই সেই দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। কি, কেতিয়া আহিব? কাৰণ তো বছৰত যিহেতুকে এদিনে আহে। মই বহুতেই বেছি আগ্ৰহ কৰি থাকোঁ। কি মোৰ এই দিনটো কেতিয়া আহিব? হেল্ল'! হেল্ল'! হেল্ল'! হেল্লো! হেল্লো অহ।
অহ জন্মদিনটো তোৰ ইমান কিয় ভাল লাগে?
আহ জন্মদিনত পৰিয়াল বন্ধু বান্ধৱী আৰু আইতা, ককা ডাঙৰ মানুহে ডাঙৰ মানুহে মোক শুভেচ্ছা জনায়। সকলোৱে মৰম দেখুৱায়। আৰু সেয়েহে দিনটো মোৰ বহুতে ভাল লাগে। জন্মদিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল শুভেচ্ছা। তোক যদি শুভেচ্ছা জনাই সেইটো বহুতে বেছি ভাল লাগে। আৰু মই সকলো পৰাই শুভেচ্ছা পাওঁ।
উম। আহ জন্মদিনৰ দিনা পুৱা মানে ৰাতিপুৱা শুই উঠি কি ক কি কৰ তই?
মই পুৱাতে সোনকালে উঠোঁ। গা ধুই নতুন কাপোৰ পিন্ধো। তাৰপিছত দেউতা, মাৰ আশীৰ্বাদ লওঁ আৰু দিনটো আনন্দৰে আৰম্ভ । আৰু মানে এ মই ৰাতিপুৱা উঠি মানে গা পা ধুই, মই শিৱ মন্দিৰলৈ যাম তাৰপিছত আহি কিনে মই মা দেউতাৰ সেৱা লওঁ আৰু কেতিয়াবা কি হয় মোৰ দেউতাৰ ফালৰতো ককা আইতা নাই। মোৰ মাফালৰ ককা আইতা আছে কেতিয়াবা মাহ ফালৰ ককা আইতাৰ তালৈও যাওঁ। যায় কিনে সিহঁতৰো সেৱা লওঁ মই সেইখিনিয়ে কৰোঁ আৰু ৰাতিপুৱা উঠি কিনে।
উম, আ জন্মদিনৰ দিনাতো এনে বহুতখিনি উম উপহাৰ পাওঁয়ে। তাৰ উপৰি মানে এনেই সিদিনাখন চাগে নতুন কাপোৰো পাওঁ। ত' নতুন কাপোৰ পিন্ধিবলৈ ভাল পাৱনে জন্মদিনৰ দিনা?
বহুতেই বেছি ভাল পাওঁ মই। আৰু এনেওতো আমি পূজা হওঁক বিহু হওঁক তোৰ নতুন কাপোৰটো আমি কিনোৱে আৰু আমি এনেও নতুন কাপোৰ কিনিয়ে থাকোঁ। কিন্তু জন্মদিনৰ দিনা নতুন কাপোৰ কিনাতো আৰু কিনি পিন্ধাটো মানে বেলেগেই অনুভৱ হয় এইটো। নিজকে মানে একদম বিশেষ লাগে। কি আজি মোৰ জন্মদিন আজি মই এযোৰ কাপোৰ পিন্ধিছোঁ মানে নিজকে নতুন নতুন লাগে আৰু মোৰ কাৰণে মই সেইকাৰণে ভাল পাওঁ জন্মদিনৰ দিনা নতুন কাপোৰটো বহুতেই বেছি মোৰ কাৰণে বেলেগেই অনুভৱ হয় আৰু।
উম, আহ ঘৰত পৰিয়ালেতো তোক শুভেচ্ছা জনাই জন্মদিনৰ। তাৰ উপৰি আহ বন্ধু বান্ধৱীৰ পৰাও শুভেচ্ছা পাৱ নে তই জন্মদিনত?
উম, পাওঁ পাওঁ বহু বন্ধুৱে আৰু বান্ধৱীয়ে মোক ফোন কৰে। বাৰ্তা পঠিয়াই আৰু মোক শুভেচ্ছা জনায়। সেইবাবে মই মোৰ সেইবাৰ সেইবোৰৰ বাবে মই মোৰ বহুতেই বেছি ভাল লাগে সেইবোৰ গম পায় সেইবোৰ দেখা পায়। বহুতেই বেছি ভাল লাগে আৰু আজিকালি যিহেতুকে তোৰ ছ'চিয়েল মিডিয়াৰ যুগ।
উম।
যিবিলাক আছে আৰু যিবিলাক সেইবিলাকত অচিনাকি মানুহবোৰেও মোক শুভেচ্ছা জনায় আৰু সেইটোতো মোৰ আৰু ভাল লাগে। কি মই যিটো মানুহক চিনি নাপাওঁ সেই মানুহটোৰ পৰাও যদি মই শুভেচ্ছা পাওঁ। আৰু জীৱনত কি কিয়েনো লাগে ত' সেইখিনিয়ে আৰু।
অ', আৰু জন্মদিনৰ দিনাও চাগে কিবাতো নে চবেই চবেই চেলিব্ৰেট কৰে তাৰ ওপৰি মানে বিশেষ কিবা আয়োজন কৰা হয় নেকি? জন্মদিনৰ দিনা?
আ কেতিয়াবা ঘৰত সৰু আয়োজন কৰা হয়। আৰু কেতিয়াবা আমি বাহিৰলে খাবলৈ যাওঁ। আৰু পৰিয়ালৰ সকলো সদস্য একেলগে বহি আৰু আনন্দ কৰি বহুতেই বেছি ভাল লাগে মোৰ। আৰু লগতে বন্ধু বান্ধৱীসকল সিহঁতৰ সিহঁতেই যেতিয়া আহে মোৰ তালৈ আমি যেতিয়া একেলগে থাকো। সেইখিনি সময়ো কেনেকে পাৰ হৈ যায় মানে ক'বই নোৱাৰি। আৰু মোৰ এনেকুৱা লাগে কি মানে জন্মদিনৰ দিনটো অলপ বেছিয়ে জল্দি পাৰ হৈ যায় নেকি, নে কি ক'ৱ?
হয়, বাৰু মানে ভাল লগা দিন বোৰ কেতিয়াই পাৰ হয়, গ'মে নাপাওঁ।
উম।
অ'। ক'ব গ'লেতো কেকটো চবেই কাটে, তইও কেক কাটনে জন্মদিনৰ দিনা?
অ', কেকটোতো চবেই কাটে এইটোতো এটা অ', এনেকুৱা বস্তু যিটো জন্মদিনত লাগেই। আৰু কেক কটাৰ সময়ত মানে সকলোৱে বহুত আনন্দ কৰে আৰু ফটো তোলে।
উম।
আৰু মোৰ মানে ক'বলৈ গ'লে মই কেক কাটা সময়খিনিয়ে বহুত বেছি ভাল পাওঁ। মোৰ এনেকুৱা লাগে মানে কেতিয়া কি হয় তোৰ গোটেইখিনি মানুহ তেতিয়া তোক শুভেচ্ছা জনাব জন্মদিনৰ কেক কাটি থাকিলে, সেইখিনি সময় বহুত আৰু সেইখিনি সময়ত তই অলপ বেছিকে গুৰুত্বও পাৱ। মানে গোটেইখিনি মানুহ যেতিয়া তোক চাই থাকিব সেইখিনি সময় বহুতেই বেছি ভাল লাগে মানে মোৰ ভাল লাগে আৰু।
অ'। হয়, বাৰু চবৰে ভাল লাগে দেচোন সেইটো দিনত সকলোৱে ইমান মৰম কৰে। বা উপহাৰ এনেকুৱা এইবোৰ পাই পেলাই। অ', ইয়াৰ উপৰি মানে এনে তোৰ মানে প্ৰিয় কোনটো মানে গোটেই দিনটোৰ প্ৰিয় অংশটো তোৰ কোনটো ভাল লাগে বেছিকে?
মইতো তোক ক'লোৱেই এতিয়া কি মোৰ কেক কটা পৰ্বটো মোৰ বহুতেই বেছি ভাল লাগে। আৰু তোৰ ক'বলৈ গ'লে বন্ধু-বান্ধৱীৰ সময় কটোৱা আৰু লগত আৰু পৰিয়ালৰ লগত। বহি এসাজ খোৱা সেইখিনি সময় ভাল লাগে। কিন্তু মই যদি কওঁ মোৰ গোটেই দিনটোৱে মোৰ কাৰণে প্ৰিয়। মানে এনেকুৱা একো নাই কি মোৰ একে একেবাৰে এনেকৈ ক'ম তোক কি মোৰ প্ৰিয় অংশ এইটো বা সেইটো মোৰ গোটেই দিনটোৱেই প্ৰিয়। মানে মোৰ প্ৰতিটো মুহূৰ্তই মোৰ কাৰণে বহুতেই বেছি মূল্যৱান হয়, আৰু প্ৰতিটো মূহূৰ্ত মুহূৰ্তই মই মানে একদম যাপন কৰোঁ আৰু। আৰু যোনে একদম বহুতেই বেছি মূল্য মানে একদম অংশ বুলি ক'বলৈ গ'লে
উম।
কেক কটাটোৱে বুলি ক'ম আৰু।
উম, উম। উম, আ জন্মদিনত চাগে তই উপহাৰ খিনি উপহাৰো পাৱ চাগে ন'?
উম, কেতিয়াবা বন্ধুৱে বা পৰিয়ালৰ সদস্যই উপহাৰ দিয়ে। উপহাৰৰ মূল্যটো এনেকুৱা নহয়তো কি ডাঙৰ সৰু এইবোৰ নাথাকে উপহাৰত। তোৰ উপহাৰ পালেই হ'ল আৰু মই মানে মোৰ মতে এনেকুৱা নহয় কি- অঁ' ইহঁতে চোন মোক ডাঙৰ উপহাৰ দিছে আৰু ইহঁতে সৰু উপহাৰ দিছে ইহঁতে চাগে ভাল নাপায়। কিন্তু এনেকুৱা নহয়। আচলতে মৰমটো আটাইতকৈ দৰকাৰ বস্তু। তই উপহাৰ নাপালেও যদি তই মৰমখিনি পাওঁ তেতিয়া হ'লে তোক আৰু কিয়েই লাগে। মই ভাবোঁ কি উপহাৰত কেও মৰমটো বেছি মূল্যবান। আৰু যদি কোনোবা মোৰ জন্মদিনত আহেও- আৰু উপহাৰ নানেও আৰু- তেতিয়াও মোৰ মানে একোৱেই মোৰ নাই কাৰণ যে সিহঁতে মোক মৰমটো কৰে। সেইকাৰণেহে মোৰ জন্মদিন খাবলৈ আহিছে। তো মই ভাবোঁ উপহাৰটোৱে মানে একদম তো- এনেকুৱা নহয় কি উপহাৰ লাগিবই আৰু মই এনেকুৱা নহয় কি- উপহাৰ মই চাম কোনটো ডাঙৰ, কোনে ডাঙৰ উপহাৰ দিছে- বা কোনে সৰু উপহাৰ দিছে।
উমঁ' হয় বাৰু ভালেই ভাবিছ, মইও সেই সেইটোৱে ভাবোঁ। আহ' জন্মদিনৰ দিনাটো- খোৱা বোৱাও চাগে ভাল হয়, এনেকে কি কি খাওনো?
অঁ' বিভিন্ন ধৰণৰ মই খাদ্য খোৱা খাওঁ। কেক, মিঠাই আৰু আন বিভিন্ন ধৰণৰ খাদ্য থাকে। মোৰ শৈশৱ কালৰ যদি কথা ক'বলৈ যাওঁ শৈশৱ কালৰ সময়ত মানে কেনেকুৱা আ এইটো চবৰে আছিল কেক থাকে- মিঠাই থাকে আৰু বুন্দিয়া ভুজিয়া থাকে সেইটোতো দিয়ে আৰু নিমকি থাকে। কিন্তু এতিয়া যিহেতুকে অলপ ডাঙৰ হৈ আহিছোঁ- অলপ মোক মানে এনেকুৱা লাগে অলপ বস্তুবোৰো ভাল লাগে দেচোন, কি অলপ বস্তুবোৰ যেন বেছি- কেইটকামান বস্তু আৰু সেই হৈ যায়- আৰু আহি যায়। তো বহুতেই বস্তু থাকে। এতিয়া মানে এতিয়াৰ জন্মদিনকেই তাত মোৰ।
উমঁ' হয় বাৰু। অম, তইতো এতিয়া ডাঙৰে সলি কিন্তু এনেই শৈশৱত মানে শৈশৱত যেতিয়া জন্মদিন পালন কৰিলি বা কৰিছিলি তাৰে আহ'- কিবা স্মৃতি আছে নেকি তোৰ যোনটো মনত আছে?
অঁ' আছে-আছে, শৈশৱ শৈশৱৰ দিনৰ জন্মদিনকেইটা মোৰ বাবে আটাইত কৈ গুৰুত্বপূৰ্ণ আৰু মূল্যৱান জন্মদিন আছিল। সৰুতে জন্মদিনত বন্ধু বান্ধৱীক মাতি বহুতো খেল ধেমালি কৰিছিলোঁ। সেই স্মৃতিবোৰ আজিও মনত আছে মোৰ। আৰু তোৰ তেতিয়া আমি গোটেইবোৰ একেলগে আছিলোঁ ক ককাঁ, আইতা হওঁক, মা দেউতা। আমি একেলগে উদযাপন কৰিছিলোঁ, পালন কৰিছিলোঁ- মোৰ জন্মদিনটো। সেইটোৱে মোৰ মানে বহুতেই বেছি ভাল লগা- বস্তু আছিলে আৰু মানে অংশ হয় আৰু শৈশৱ কালৰ জন্মদিনটোত। আৰু তেতিয়া তোৰ কেনেকুৱা আছিল- আৰু এটা মোৰ মানে একদম প্ৰিয় বস্তু হ'ল শৈশৱ কালৰ স্মৃতি মানে আহ' ক'বলৈ গ'লে যেতিয়া ৰাতি ৰাতিপুৱা উঠি তোৰ মা আৰু দেউতাই তোক কোচত লয় তোক জন্মদিনৰ শুভেচ্ছা জনায় সেইটো কিমানেই বেছি ভাল লগা কথা! মোৰ মানে সেইটো প্ৰিয় অংশ আছিল। প্ৰিয়- প্ৰিয় স্মৃতি যেতিয়া তোৰ ককা -আইতাই কোছত লৈ কিনে তোক জন্মদিনক শুভেচ্ছা জনাই, এইটো বহুতেই বেছি ভাল লাগিছিল মোৰ।
অ, হয়নে? উম জন্মদিনৰ দিনা মানে তোৰ কেনেকুৱা অনুভৱ হয় মানে?
উম বহুতেই সুখী অনুভৱ কৰোঁ মানে। দিনটো মই বিশেষ অনুভৱ কৰোঁ। আৰু সকলোৰে মৰম পাওঁ। যিটো বহুতেই বেছি দৰকাৰ বস্তু, মৰমটো। উপহাৰ নহয় কিন্তু দেই।
হ অ, মৰমটোৱে। হয় বাৰু। তই এনে উম, ভৱিষ্যতে মানে তোৰ জন্মদিন ধৰ, কিবা মানে বেলেগ ধৰণে তই পালন কৰিব বিচ মানে কেনেকৈ যদি বিচাৰ, কেনেকৈ পালন কৰিব বিচাৰ তই এনে?
আম ক'বলে গ'লে, মই পৰিয়ালৰ পৰিয়াল আৰু বন্ধু বান্ধবীৰ লগত সহজ আৰু আনন্দময় ভাৱে পালন কৰিব বিচাৰোঁ। যাতে ময়ো সুখ হওঁ, ময়ো সুখী থাকোঁ, ময়ো আনন্দ লাভ কৰিব পাৰোঁ আৰু লগতে মোক পৰিয়াল আৰু মোৰ বন্ধু বান্ধৱীখিনি। মই সেইটোকে বিচাৰো। কি মোৰ জন্মদিনটো ভৱিষ্যতে বহুত ধুনীয়াকে পালন কৰা হয়, আৰু এনেকুৱাও নহয় কি, মোক একে ডাঙৰকে মোক মই পালন কৰিব বিচাৰোঁ। সৰুকেই হওক ভালকে হওক। হেল্ল'।
অঁ, শুনি আছো।
উম, উম।
উম, আ তাকে এনে উম, ভাল লাগিল তোৰ জন্মদিনৰ বিষয়ে শুনি পেলাই মানে, তোৰ মতামত শুনি পেলাই। আহ তাকে মানে জন্মদিনৰ স্মৃতিবোৰ সদায় মানে বিশেষ
উম, মোৰ বাবেতো জন্মদিনত